উম কওক কওক
ভালনে
উম ভালে ভালে আপোনাৰ
অ ভালেই আৰু ভাত পানী খালে নেকি
ভাত পানী খালো
কি গালে
ভাত পানী কিনোৱা একো নাই দালি আলু
আজিকালি ফোন চোন নকৰে আপুনিয়ে কৰিছো আৰু
াকে আৰু ব্যস্ততা মানুহ আৰু তাকে আপুনি যে কৰিলে আও। হেটোৱে বহুত। উম। আপুনি পিছে ভাত খালেনে নাই?
হেল্ল'।
অ', আপুনি পিছে ভাত খালে নাই?
অ', খালো খালো।
উম। কিহে বা?
এ মাছ। জাল পাতিছিলো মানে মাছ লাগিছিলে।
উম, উম।
তাতে আমাৰ গাঁৱত মানে আজি মানুহ এজন ঢুকালে।
অ', তাকে আ মৰিব লগা মানুহ মৰিবই আও।
নুহবিলাক বয়সতক সোনকালে ময়ে।
তাকেহে।
নাখাও, ঔষধ দিয়া শাক-পাচলি এইবিলাক খাই-বৈ বাকী কলেজ-চলেজ গৈ আছানে?
তাৰোতো লাগিব। একজামৰ কথা আছে আজি আছে, অ'।
বাকী আজি কি একজাম আছে?
আজি আছামিছ।
অ', প্ৰিপিৰেচন, আমাৰ এতিয়া কলেজ বন্ধ মানে আগষ্টৰ পৰা খুলিব বি এ। বাকী মাহঁতৰ
মাহঁতৰ ভালেই।
মাৰ এক্সিডেণ্ট হৈছিলে বুলি শুনিছিলোঁ।
ঠিকে আছে, এতিয়া আকৌ ক'বালে যাবলৈ ওলাই আছে বাৰু।
অ', ৰখিব সময় নাই মানে।
ৰখিবলৈ সময় নাই বিজি মানুহ এইবিলাক, এইবাৰ ভাইটি টেনৰ।
অ'।
উম, আছে, আছে দেতা মন্দিৰত‌ সোমাইছে। ধূপ জ্বলাবলে।
অহ
তোৰ যে হম
শিৱ পূজা কৰে মানে অ পৰীক্ষা কি পাছবেলা আছে
অ পাছ বেলা আছে।
আহ বাকী খেতি বাতি ঘৰত
খেতি বাতি আমাৰ এই এইবিলাক কি কঠীয়া সিঁচেহে বেছি দিন হোৱা নাই। অলপ দেৰি হ'ব আমাৰ
অ তাকে তি খাৰ পাছত চাগে ৰুব
অ আজি পৰাই তো হাত লাগিব চাগে বাৰটা বজাত নেকি ৰাতি?
অ অ এ চাৰি চাৰিদিনৰ পিছত আৰু
উম
আজিকালি মানুহে খেতি নপৰে চব আমাৰ নকৰে মিয়াবিলাকক দি দিয়ে
উম
বাকী ক কওক আৰু
কি কমা আ অ তাকে আৰু
তাকে এতিয়া কি কৰি আছে বা
এতিয়া এনেই বিচনাতে বহি আছিলো বোলো কল এটা কওঁ ফোন চোন নকৰে আপুনি
কেনেকুৱা মনত পৰিলে বা ঠিক নাই নহয় আপোনাৰ
এয়া মনত পৰিলা বোলো এনে মোবাইলটো চাই আছিলো।
উম কেনেকৈ বা মনত পৰিলে কেনেকে মনত পৰিলে
সেইয়া আৰু লগৰৰ কথা
হম
খিনি মনত নেপেলাই আমিয়ে পেলাইছো আৰু
তাকে আৰু বিজি মানুহ
অ অ বাকী বতৰ তাত কেনেকুৱা?
বতৰ বৰষুণ দিব লিখা। কৰি আছে আৰু
তাকে বতৰটো
সেমেকা।
আহ। বাকী আপোনাৰ এতিয়া চাবজেক্ট কি কি লৈছে?
বাকী? মোৰ চাবজেক্ট ইডুকেশন ন পলিটিকেল হিষ্ট্ৰী আৰু আইটি।
অ' কোনটো চাবজেক্ট অকমান টান পাইছে?
মই? মইতো এডুকেশ্যনটোৱে টান পাওঁ।
হ'।
তাত মেথছ আছেতো, টিউচন নাই লোৱা মানে টাইম নিমিলেই।
অ' আজিকালি কলেজৰ ঘৰ পোৱালৈ পাঁচটাই বাজহি নেকি? দূৰ চাগে ন
উম উম। দূৰ হয় দূৰ হয়।
কিহত অহা যোৱা কৰে?
গাড়ীতে আৰু অহা যোৱা কৰো আৰু কেতিয়াবা টমটমত। বেছিভাগ টমটমতে কৰোঁ আৰু।
অ' অ' পোনালোকৰ কলেজ খনৰ নামটো কি আছিল?
অ'। আমাৰ কলেজৰ নাম ম লোহিত হায়াৰ ছেকেণ্ডাৰী এখন কলেজ নহয়, স্কুল হে।
অ', অ', স্কুল।
বাকী হায়াৰ চেকেণ্ডেৰী দি কি কৰিম বুলি ভাবি আছা।
বাকী এতিয়ালৈকে ভবা নাই, সময়ত গম পাম আৰু ৰিজাল্টত।
এনে কিবা এটাাত ভাবি আছে চাগে।
ভাবিছোঁ, বাট কি হয় এতিয়া, নাৰ্ছিং ক'ৰ্ছ কৰাৰ কথা ভাবিছোঁ।
অ', আজিকালি লাইনত পঢ়িলে কাম আছে।
তাকেই।
আমাৰ ইয়াত আকৌ বতৰটো বেয়া বৰষুণ দিলেই। হয়। বাকী? ঠিকেই চলিছে আৰু।
উম ঠিকেই আছে।
উম। বাকী কলেজলে তোমালোক আপোনালোকক।
এই ঊনৈশ পঞ্চাছ টকা হে লব পাৰিব। কি, কি কৈছে?
সেই কলেজলৈ যোৱা কিবা লগৰ আছে নে নাই, অকলে অহাযোৱা কৰা?
লগৰনো কোন আ আগতে অহা কৰিছিলো। অ, এতিয়া নাই আৰু।
অ'।
এতিয়া অকলে। হম। আপুনি ঘৰতে শুই বহি আছে নে, এনে কিবা এটা কথা ভাবিও আছে কৰিম বুলি?
মই এতিয়া বি এ, হেৰি কৰি আছো, তাকে পলিটেকনিকতো হেৰি চেৰী কৰিছো।
উম।
সেনেকে বহি থাকিলে নহব আৰু কিবা এটাতো কৰিবই লাগিব।
উম, খেতি কিমান আছে বা আপোনালোকৰ।
আছে, বিশ বিঘা মান।
উম, নেযায় নি পথাৰত?
পথাৰত এতিয়া এইকেইদিন, মানে আজি মানুহ মৰিলে যে বা মানে মানুহ বিলাকে পথাৰলৈ যোৱা নাই কোনো, মইও সেইকাৰণে যোৱা নাই।
উম।
আৰু তাৰ পিছৰ পৰা লাগিব লাগিব।
উম উম আজি ৰাতি বাৰটাত লাগিব বুলি কোৱা শুনি আছো এতিয়া।
মাৰ ভণ্টি তেহ'তৰ পৰীক্ষা চলিছে আজিৰ পৰা।
উম। পইছা
বাকী ভাইটি কোন ক্লাছ পালাগে বুলি কৈছিলে?
ক্লাছ টে'নৰ
অপোমালোকৰ মায়ে কিবা মায়ে কিবা কৰি আছে নেকি?
নাই। মায়ে এতিয়া াত মেম্বাৰ কৰি আছে
অ অ সেইকাৰণে ৰ'বৰ সময় নাই
উম উম সেইটো কাৰণে ৰব সময় নাই
অ
সেই পইচা খুচুা পাইহ খুচুৰাা কৰি ল আন দিয়া উম বাকী কি কম আহ খা খবৰ নাইকিয়া মানুহ আহ আজজালি
অঁ আপুনি ফোন চোন নকৰে মইে কৰিছোঁ আজি
তাকেে সময় মিলা কৰিব আৰু নম্বৰটো নাই আৰু
এই নম্বৰ নাই
আহ
আহ
আছে মানে নাই বুলি এনেই কৈছো
অ অ বাকী আজিকালি ডান্স চান্স এৰিলে ন কৰি আছে
নাই নাই নাই কৰা এইবিলাক
অঁ তাকে ফুটবলো খেলিছিল নহয়
অ চলিছিলো বাট এৰিলো আৰু এতিয়া এতিয়া সেইবিলাকত অ পঢ়া সেইবিলাক এৰিবই লাগিব সময়ত
তাকে কৰিব পাৰিলে ভাল আৰু
কৰিব পাৰিলে মানে আহিিলৈ প্ৰেক্টিচ কৰি আহি ঘৰত পোৱ যেকে ভাগৰ লাগি যায় পঢ়া টেবুলত মূৰটো লৈ তলত শুই থকা হয়
হয় সেইটো এতিয়া কলেজৰ পৰা পাঁচটা বজাত পাই আকৌ কি এতিয়া পিছলৈ যাব
সেইটো হয় বাৰ কিতাপখননৰৰত যেতিয়া পঢ়িবলৈ লম তেতিয়া আৰু মোৰ তললৈ যায়গে আৰু
আজিকালি আগৰ নিচিনা এনেকা কচিং সেইবিলাক নাইকিয়া হৈ গ'লছে
হয় হয় হম আগৰ দিনৰ যুগ নাই ন এতিয়া
সেইট আজিকালি সবে মোবাইল চাই থাকোতেই যায়
তাকে আপুনি আপুনি বাাৰ আগতে ক্ৰিকেট চিকেটটো খেলিছিলে নে খেলে নেকি
ক্ৰিকেট চিকেট খেলিছিলোঁ এতিয়াবিলাক লগৰো নাইকিয়া হ'ল চবেই ঘৰত বঢহি মোবাইল চাব গেম খেলিব চবেই ব নহয় ময়ো চাও এতিয়া উপায় নাই চবেই ত' মানে
উম পৰিৱৰ্তন সলনি হৈ যায় চব
এতিয়া অকল বেলেগ সলনি হ'লে মই নহলেতো বেয়া হব কথাটো
উম তাকে
বাকী এটাৰ পানে চাৰে বাৰটাৰ পৰা এক্জাম
উম চাৰে বাৰটাৰ পৰা তাৰপিছত এটা ত্ৰিশলৈকে
হয় আপোনাৰ মানে ইউনিটেৰ্ত
বাকী হ'ব ঠিক আছে ফোনচোন ফোন চোন কৰিব ময়ও কৰিম হ'ব দিয়ক তেতিয়া